কি কৰিছা?
অ মই এনেই অকণ মান ওলাই আহিছো। যিহে গৰম দিছে এপাক ওলাই আহিছো বোলো।
অঁহ। মোৰ এইয়া তোমাৰ এই ঘৰ আগফালে ফুল এটা আছে ফুলৰ আগতে তোমাৰ এনে এপাক ওলাই আহিছো।
অঁহ, কি বিশেষ কাৰণত তুমি মোক ফোন কৰিলা কোৱাচোন?
এ শুনাচোন মোৰ এডমিশন দিব লাগে মানে কি কি কাগজে মানে- গৈছিলে।
ত মানে গৈছিলে পোৱা নাই বোলে, অ হয় নেকি।
অ। এ গৈ আছে মানে সি মানে মোক কলে তোমাৰ- মোক কলে কোনবা লগৰ আছে নেকি কত।
কোৱাচোন? অ তোমাৰ শুনা আই টি আই মানে তোমাৰ এতিয়া কলেজ দুখন আছে আমাৰ- তেজপুৰত এতিয়া কোনখনত এডমিশন কৰিব গৈছিল বা এতিয়া। চৰকাৰীখনত গৈছিলে নে প্ৰাইভেটখনত গৈছিলে।
চৰকাৰীখনত গৈছিলে।
অ তোমাৰ এতিয়া শুনা চৰকাৰীখনত মানে কি হয় এতিয়া। চৰকাৰী যদি তুমি কলেজখনত মানে- এডমিশন লোৱা তেতিয়া তোমাৰ মানে অকমান পিছলে সা সুবিধাবোৰ ভাল থাকে। আৰু তুমি মানে পিছলৈ ধৰা অকমান মানে- ভাল ভাল তোমাৰ চৰকাৰী যোনবিলাক মানে- হেৰিত পঢ়া ন চৰকাৰীবিলাকত মানে তুমি সোনকালে পাবা কাৰণ তাৰ চাৰ্টিফিকেটখনৰ ভেলু বেছি।
উম।
আৰু মানে সেইখনত যদি তুমি এডমিশন পাব লাগে তেতিয়াহ'লে তোমাৰ মানে অকণমান পাৰ্চেন্টেজটো অকণমান দৰকাৰ। কাৰ হয়।
ক।
মইতো জনা মতে তোমাৰ ভন্টি- ভাইট অ তোমাৰ ভাইটি ছৰি ভাইটিৰ মানে পাৰ্চেণ্টেজ সেভেন্টি টু নাছিলে জানো।
অ ছেভেন্টি টু আছিল অ।
অ', চেভেণ্টি টু আছিল অ। অ', তেতিয়াহ'লেতো এডমিশনটো মানে পাব লাগিছিলে চেভেন্টি টু পাৰ্চেণ্টেজত।
অ'।
মানে এতিয়া চোৱা এতিয়া চছেভেণ্টি টু পাৰ্চেণ্টেজ হ'ল যদি এতিয়া চৰকাৰী- তাৰ লগৰ এটা কি?
তাৰ লগৰতে তোমাৰ থাৰ্ড ডিভিজন পাইছে কিমান পাৰ্চেন্টেজ সি বোলে পালে বোলে। কোনোবা এনেকুৱা চিনাকি আছিল বোলে।
কোনো এনেকুৱ চিনাকি আছে- আছিল বোলে। অ', নহয় নহয় এতিয়া চোৱা চাব গলে মানে কি হয় এতিয়া তাৰ লগৰটোৱে চাগে হয়- টো মানে তোমাৰ- অ', কোনোবা চিনাকি বুলি কথা নাই মানে তোমাৰ এতিয়া ধৰা কি কয় কিবা বেলেগ চাৰ্টিফিকেো থাকে- থাকিব পাৰে বা তোমাৰ কাষ্টটো বেলেগ থাকিব পাৰে। আৰু সেইটো হিচাপে মানে বেলেগে কিছুমানে পাই যায়। আৰু বিভাগো বেলেগ বহুত থাকে নহয়
উম',
তোমাৰ এতিয়া বহুত থাকেতো তোমাৰ এতিয়া আ টিই চাব গ'লে তোমাৰ সৰুৰ পৰা ডাঙৰ লৈকে তোমাৰ কাপোৰ চিলোৱা দৰ্জি হওক বা তোমাৰ ধৰা ইলেক্ট্ৰিচিয়ান হওক বা মানে তোমাৰ ৱেৰিঙৰ কিবা হওক এইবিলাকত মানে চবতে হেৰি কৰি পাই যোৱা চাঞ্চ থাকে, মানে বেলেগ বেলেগ ভাগ থাকে যে, তোমাৰ আকৌ মটৰ মেকানিক আছে। তোমাৰ ভাইটিয়ে কি পঢ়িম বুলি ভাবিছে এনে
মটৰ মেকানিক পঢ়িম বুলি ভাবিছে।
মানে এতিয়া চোৱা মটৰ মেকানিক যদি পঢ়ে মটৰ মেকানিকত মানে মানুহ থাকে মটৰ মেকানিক আৰু ই সেইকেইটা মানে মেইন চাবজেক্ট হিচাপে ধৰিব পাৰি।
উম
এইকেইটাৰ কাৰণে মানে তোমাৰ অকণমান ধৰা এতিয়া তোমাৰ ভাইটিয়ি অকণমান মানে খাটিব লাগিব। কাৰণ এতিয়া ভাইটিয়ে যেতিয়া অকমান লাগিব বা তোমাৰ ধৰা মোৰতো তাতে চিনাকি আছে বাৰু তুমি তাতে অকমান কথা চথা পাতিব লাগিব তাৰপিছত কিবা ধৰা এতিয়া কাষ্টৰ কিছুমান প্ৰব্লেম থাকে। ন চাৰ্টিফিকেট হওক বা এইবিলাকত মানে তোমাৰ বেলেগ বেলেগ বিভাগ থাকে। তোমাৰ সেইবিলাকত মানে তোমাৰ বেলেগ বেলেগ হেইত পাই যাব।
উম
সেইকাৰণে মানে কি হয়। তোমাক মই চাই দিম দিয়া বুজিছা মোৰো ভাই মোৰ মানে লগৰ এজনে আৰু ভাইটি এটাই তাত পঢ়ি পাঁচ তাৰিখে পাঁচ তাৰিখে মানে তোমাৰ লাষ্ট ডেট বোলে। কাইলে তুমি ফ্ৰি আছা নিকি। অ মই কাইলৈ ফ্ৰী আছো বাৰু ওলাবা নেকি ময় ভাইটিকো লৈ লম। অ', হ'ব তেনে ওলোৱা আৰু কাইলৈ যাওঁ তাতে গৈ পেলাই মোৰো তাত চিনাকি আছে। মোৰ মানে লগৰ দুজন মানে তাপাই পাছ আউট হোৱাটো
অ', তাতে মানে পাই যাবা তাতে মোৰ চিনাকি আছে মই কথা চতা পাতি দিম অকমান তোমাৰ ভাইটিৰ অকমান সা সুবিধা হ'ব মানে এইবিলাক পাওঁতে, তোমাক মই দিব লাগিব নেকি। কিবা দিব লাগিব মানে তেনেকে তোমাৰ এয়া ধৰা এতিয়া চব চাৰ্টিফিকেট টাৰ্টিফিকেট লাগিব তোমাৰ। কাৰণ এতিয়া তোমাৰ যোনটোৰ পাৰ্চেণ্টেজ বেছি ভাল মেট্ৰিকত ভাল নে হায়াৰ ছেকেডী ভাল পায় হিচাপে তোমাৰ এতিয়া হাই চেকেণ্ডেৰী মেট্ৰিকৰ তেনেকে চাৰ্টিফিকেট থাকে।
উম',
চাৰ্টিফিকেট দি পেলাই তুমি এতিয়া ধৰা তাতে এপ্লাই কৰিব লাগিব তাতে লাষ্ট কাইলৈ মানে মই গৈ পেলাই অকণ কথা চথা পাতি দিম। তাপা তোমাৰ তাতে হৈ যাব ইমান চিন্তা কৰিব নালাগে। এই তোমাৰ যে কৈছা লগৰ দুটা বুলি আছে বুলি, উম। তাই কিবা এনে পইচা পাতি কিবা দিব লাগিব নি। নালাগে নালাগে সেই মোৰ লগত মই এয়া কথা পাতি লৈ যাম এ এনেই কিবা চাহ তাহ অকণ খাই দিলেই হ'ল আৰু ৰখি কবাত অ' সেইটো কি কথা আছে ইমান এয়া পইচা কিয় দিব লাগে মোৰ লগৰে যদি- এতিয়া বেলেগ মানুহ হ'লে পইচা দিব লাগিব লগৰ এতিয়া আৰু কি পইচা দিম সিহঁতক।
উম, নাই নাই আজিকালি মানে তোমাৰ এই এডমিশন হ'লে বহুত পইচা লাগে নহয় জানাই দেখোন।
অ' সেইবিলাকত হয় কিন্তু এইবিলাক চোৱা তোমাৰ ইনকাম চাৰ্টিফিকেট বা বি পি এল কাৰ্ড থাকিলে এইবিলাক মানে টেনচন নালাগে। মই কথা পাতি এইবিলাক চব মিলাম বাৰু এইবিলাক মই আচতে ইমান চিন্তা কৰিব নালাগে বুজিছা।
অ'।
সেইটো ইমান তুমি চিন্তা কৰিবই নালাগে মই আছো মই যাম, তাৰপিছত মোৰ লগৰ কেইজনক লৈ যাম সিহঁতৰ তাতে চিনাকি আছে ভালকে কথা চথা পাতিব আৰু পাতি কৰি মিলাই ল'ম আৰু সেয়া।
উম, আমাৰ সময়ত তোমাৰ এইবিলাক একো ঝেমেলা নাছিলে আজিকালি বহুত ঝেমেলা ন'।
অ' সেইবিলাক হয় আজিকালি বহুত লাগে কিবা কিবি এনচি চেনচি বহুত লাগে বুজিছা।
অ'।
সেইবিলাক হ'লে আকৌ এতিয়া নহ'লে বোলে তোমাৰ এডমিশ্যন ল'ব নোৱাৰে কিবা কিবি আমাৰ দৰং কলেজতো এতিয়া সেয়া অৱস্থা হৈ আছে, এন অ চি নহ'লে মিচন নিদিয়ে এই এইবিলাক বহুত লেঠা এতিয়া মানে দিনক দিনে মানে এইবিলাক বাঢ়ি বাঢ়ি গৈ আছে।
উম। তোমাৰ পাৰ ভিতত লোৱা কথা আছিলে মানে পাৰ ভদত ল'ব পাৰে তাৰপিছত এতিয়া মানে তোমাৰ এইটো কি কয়, এই প্ৰাইভেটত লৈ মানে লাভ নাই বুলি মানে এ দুজন মানে কৈছে মানে দেউতাও কৈছে আৰু এজন মান মানুহে কৈছে দেউতাৰ লগৰ মানে।
হয় হয় কিয় জানা এতিয়া প্ৰাইভেটত চাব গ'লে মানে কি হয় প্ৰাইভেটত যদি তুমি এতিয়া এডমিশনটো লোৱা তেতিয়া তাতে তোমাৰ পইচা খৰচাও বাঢ়ি গ'ল।
উম।
তোমাৰ বহুত পইচা দিব লাগিব আৰু তাৰ চাৰ্টিফিকেটখন মানে ইমান এটা এনেকৈ ভেলু নাই। পাবা তুমি এতিয়া প্ৰাইভেট চেক্টৰত তুমি পাই যাবা সেইটো থাকিলে প্ৰাইভেটত কিবা চাকৰি পায়।
অ'।
কিন্তু তোমাৰ এতিয়া যদি আই টি আইত যদি তোমাৰ যোনটো গভমেণ্টৰ থাকে ন' চৰ কৰে আই টি আই কলেজ যোনখন থাকে সেইখনত যদি তুমি এডমিশন লোৱা তাৰ পৰা তুমি পঢ়িলে মানে তোমাৰ চিন্তা নাই কাৰণ যদি তাত তোমাৰ ধৰা ধৰা ভাল হয় মানে তোমাৰ প্ৰেক্টিকেল চেকটিল চব তোমাৰ যদি ভাল হয় সিহঁতি যাতে চব চাব চোৱাৰ পিছত মানে সিহঁতৰ তাতো মানে এনেকে বহুত তোমাৰ এনেকুৱা অপচন আহে মানে সিহত আহে তোমাৰ চাকৰিৰ কাৰণে বোৱালি লাগে সেইবিলাক কথা মানে ধেৰ তাতে টেনশ্যন ল'ব নালাগে তাতে পাই যায় মানে বুজিছা
অঁ
অঁ তাত তুমি এতিয়া তোমাৰ ধৰা এতিয়া চাকৰি কাৰণে পাই গ'লা তোমাৰ তাতে কি চিন্তা তাৰ পৰাই যদি চাকৰি তোমাক অফাৰ দিয়ে
পুুৱ
অ সেইটো কাৰণে মানে বহুত হেৰি থাকে হ'ব সেইবিলাক চাই লোৱাচোন বাৰু সেইবিলাক আমি মিলাই দিম কাইলৈ তেনে আমি ওলাম আগবেলাই ওলাওঁ, তোমাৰ নটা চাৰে নটা মানত।
অ' অকণ সোনকালে ওলাবলে পিছবেলা বোলে তোমাৰ অকণ দেৰিকে গ'লে নাথাকে বোলে এডমিশ্যনত মাষ্টৰ চাষ্টৰ নাথাকে বোলে।
উম।
মানে এইকেইদিন স সদায় ভাইটি গৈ আছে তোমাৰ তালৈ লগৰ তাৰ লগত। নে আজি আহি পেলাই মোক মানে সন্ধিয়া সময়ত তাৰ মনটোও বেয়া মানে এডমিশন নোপোৱাৰ কাৰণে তাৰপছত মোক ক'লে। মই ৰ মই কিবা এটা ক'ম মোৰ এনেকুৱা দাদা এজন আছে মই সুধি চাম।
উম।
মই সেইকাৰণে তোমাক সেই বুলি মই তোমাক মানে ফোন কৰিলোঁ।
হ'ব হ'ব একো নাই এইবিলাক ইমান চিন্তা কৰিব নালাগে, মই যাম নহয় কাইলৈ মই গ'লেই ইমান এটা তোমালোকে টেনচনে ল'ব নালাগে মই চব কথা চথা পাতি দিমেই।
উম বাকী এতিয়া তুমি কিবা কৰি আছানে?
নাই এতিয়া বাকী তোমাৰ এতিয়া মই এনেকে ধৰা তোমাৰ হেৰিতে কৰি আছো এতিয়া মই, এয়া তোমাৰ এই এ পি ডি চে এলৰ আণ্ডাৰতে মানে মই কাম কৰি আছোঁ বৰ্তমান তোমাৰ। স্মাৰ্ট মিটাৰতে, তাতে মই তেনেকৈ কৰি আছোঁ আৰু। বাকী এনেকে ধৰা তোমাৰ এতিয়া বেলেগ নাই ব্যৱসায় চেব্যৱসায় চলি আছে আৰু দেউতা দেউতাৰ এইবিলাক কৰি আছে।
উম বাকী এতিয়া দেউতাও বুঢ়া হৈ আহিছে আৰু ন অলপ।
হেৰিটো এ না সেইকাৰণে মানে এতিয়া ধৰা তোমাৰ যিকেইদিন মানে কৰিব পাৰে কৰক আৰু।
উম মোৰো তোমাৰ বলেৰো আৰু দুখন তিনিখন হ'লগৈ নহয়। অ পুৰণাখনো আছে আকৌ সেইদিনাখন মাজতে ললোঁ। মানে সে এইবছৰ আকৌ এখন ললো।
লৈ গৈ থাকিলে তোমাৰ ধৰা পিছলে পইচা বিলাকো আৰু আজিকালি পইচা নহলেতো একো নায়েই।
উম
হ'ব লোৱা চব লোৱা ভালকে খালি উন্নতি কৰিব লাগে।
উম! মই তোমাৰ লৈ পেলাই মানে থানাত দি দিছোঁ তিনিখন।
অ
তাৰপিছত তোমাৰ এখন ময়ে চলাই আছে এপ্তাহমানেই আমাৰ ঘৰ ওচৰত অলপ ভাইটি এটা। সি চলাম বুলি কৈছিলে যে পাছত মই মানে অলপ এইয়া কাম অলপ আছিলে সেইকাৰণে মই মানে তাক এসপ্তাহ চলাব দিছোঁ, আকৌ তোমাৰ মই সোমবাৰৰ পৰা চলাম বাৰু তে এখন নিজে চলাই আছোঁ।
উম! উম! ভালেই কৰিছা একো নাই এছ দি দিয়া।
উম উম মইয়ো নিজৰ গাড়ীখনৰ পইচাটো পাম মইয়ো চলোৱা কিবা এটা পাই থাকোঁ।
অ।
এনে এনেইতো বহি লাভ নাই সেইকাৰণে মানে তোমাৰ কিবা এটা কৰি আছো আৰু।
অ ভালে কৰিছা দিয়া কি আছেনো নিজৰ আজিকালি। পইচা বিলাক দৰকাৰে হয় যেতিয়া তুমি ভাল একে কৰি আছা একো মানে ধৰা কাকো খুজি খোৱা নাই নহয়, নিজে কৰি পেলাই খাই আছা। এতিয়া কৰ্ম কৰ্মই আৰু সৰু ডাঙৰ বুলি কথা নাই আৰু, তোমাৰ এতিয়া খালি এয়াই কথা আৰু এতিয়া খালি হেৰি নহলেই হ'ল আৰু যাতে তোমাৰ কোনো মানে ধৰা খুজি খাবলগীয়া নহ'ল হ'ল নিজে কৰি আছা এতিয়া ভালকে হাত ভৰি আছা আৰামত কৰি কৰি চলি থাকা।
উম তোমাৰ এয়া মানে অলপ মানে দিনত মানে অলপ টোপনি খতি হয়। ৰাতিপুৱা ইমানো দিনত ইমানো শুবও নোৱাৰি দিয়াচোন।
দিয়াচোন এই হয় দিয়া যিহে গৰম মাৰিছে ন এতিয়া। শুবলে মানে এনেকে বহুত অশান্তি হয় আৰু আমাৰ ইয়াত ঘৰ বিলাকৰ মানে এনেকা তোমাৰ ইফালে গছ- গছনিবলাক নোহোৱা হৈ গৈছে দিনক দি
উম মানে তোমাৰ ৰাতি
ম ব ৰাখ উ পৰা গা পা ধুই কিবা এটা খাই বৈ মানে তোমাৰ ৰাতিপুৱা নটা চাৰে নটা মানত শুই দিওঁ মানে। অ
তোমাৰ শুও মানে শুবলৈও মন নাযাব মানে বাৰ বাৰটা এটালৈকে
এটালৈকে শুব শুব পাৰোঁ আৰু। তোমাৰ অলপ ঘৰৰ কাম চাম কৰি মেলি, কিবা কিবি ক'বাত বজা চজা অলপ শুই পেলাই আকৌ তোমাৰ সন্ধিয়া ছটা বাজিল বুলি কলে যাবই লাগে উম
এ এই কেইদিনহে মানে ৰাতি তোমাৰ এই
তোমাৰ এই চুটি লৈছো ৰাতিপোৱা পাইছো অ ভালেই কৈছা দিয়া একো নাই অকমান কষ্ট হয় খালি চাবা আৰু নিজৰ চা স্বাস্থ্যটো বহুত ইম্পৰ্টেণ্ট দিয়াচোন
অ
কামৰ লগতে মানে নিজকে ইমান হেৰি নকৰিবা আৰু যদি তোমাৰ এতিয়া স্বাস্থ্যটোয়ে ভাল নাথাকে তুমি এতিয়া কেনেকে কি কৰিবা হয় নে নহয় আজিকালি আৰু দেখিছাই বতৰৰ বাহিনী কেনেকুৱা সৰু সুৰা বেমাৰ এটাতে কিমান ডাঙৰ হৈ যায় বা এইবিলাকৰ কাৰণে মানে পিছত তোমালে বিপদ চাপি যাব যদি তুমি নোকোৱাই আৰু মানে তোমাৰ ধৰা নাখালেও চলি যায় কিন্তু মানে যদি নোখোৱা নহয় মানুহ কিবা হৈ যায়
দিনত শোৱাতকৈ তোমাৰ ৰাতি শোৱাটো মানে অলপ ভাল ৰাতি শুলে ভাল অলপ
ভাল অলপ উম ৰাতি শুলে ভাল হ'ব সেইটো সতো হয় বাৰু ৰাতি শুৱা নিচিনা দিনত শুৱাটো নহ'ব নহয় কেতিয়াও সেইটো আৰু যিমান শুলও মানে তোমাৰ দিন ৰাতি শুৱা নিছিনা নহয়
উম মোকোৱে মানে তোমাৰ ঘৰত মানে কৈ আছিলে মানে ড্ৰাইভাৰ এজন চাই দি দিয়া তুমি তাৰপিছত মই কৈছ এ মই নিজে অলপ কষ্ট কৰি আছো মানে এ মই নিজে চলাব পাৰো যেতিয়া আকৌ কিয় আকৌ লোকৰ এজনক দিওঁ পইচা সেইটো পইচা মই পালে কিবা এটা কামত আহিব না
এইটোৱে টো এইটো আৰু ইমান চোৱা এতিয়া তুমি সেইটো কৰি আছা বেয়া কৰা নাই ভালেই কৈছা কিন্তু চাই লোৱা আৰু কাৰণ তোমাৰ এতিয়া তোমাৰ গুদামটোওতো চলিয়ে আছে তোমাৰ এতিয়া গোধামতো তুমি এটাত তাতে লাগিব লাগিব আৰু গুধামত তোমাৰ গাড়ী চলাটো হৈ যায় আৰু তোমাৰ পইচাই সকলো হয় কিন্তু মানে চোৱা তাৰ ফালে একফালৰ পৰা চাব গ'লে মানে তোমাৰ নিজৰ অকণ স্বাস্থ্যটোৰ ওপৰত মানে অলপ সাৱধানতা ৰাখিবা আৰু নহলে মানে পিছত তোমাৰ বেমাৰ হলে বেয়া হ'ব আৰু
উম এইয়া তোমাৰ খাব মন নাযায় ৰাতি হেৰি কৰি তে মান নে চকু চকু সোমাই গৈছে অলপ মানে খিনাই গৈছো আৰু চাইজ চাইজ কমি গৈছে অলপ
চাই চাইত কমি গৈছে অলপ সেয়াই সেইটোতো হ'বই ত ৰাতি টোপনি খতি কৰিলেতো খিনোৱাটো টো আৰু হ'বই আৰু সেইটো কৰি তু লাভ নাই ন
ঠিক আছে হব দিয়া কালি মই গ'লে তোমাক
এ কালি মই গলে তোমাক ফোন কৰিম